এ এনেই আছিলো ৰবা। কিবা কৰি আছিলা নেকি তুমি?
নাই নাই ময়ো এনে আছিলো ৰবা। ব্যস্ততো নাই তুমি?
নাই। তুমি?
নাই নাই। অ' আজি মই এটা বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছিলো।
আহ কি বিষয় আছিল বা?
অ' পৰিবেশৰ বিষয়ে অলপমান আলোচনা কৰিম বুলি ভাবিছিলো আৰু যিহেতু পৰিৱেশ আমাৰ বহুত লাগতিয়াল আৰু।
উম পাৰি কোৱা।
অ'।
অ' তুমি কি ভাবা আমাৰ পৰিৱেশৰ আহ মানে পৰিৱেশ আমাৰ সেই বাস্তৱ জীৱনৰ ওপৰত কেনেকুৱা মানে হে কৰে গুৰুত্বপূৰ্ণ আৰু?
উ পৰিৱেশ বাস্তৱ জীৱনত বহুত প্ৰয়োজনীয় মানে মানে পৰিৱেশেই আপোনাক জীয়াই ৰাখিছে বুলি ক'ব পাৰি আৰু।
অ' ঠিকে কৈছা তুমি অ' যেনেকৈ ধৰা গছ গছনি অ' নদ নদী পাহাৰ প‌ৰ্বত মাটি, বায়ু আদি গোটেইবিলাক মিলি-টো পৰিৱে গঠন হৈছে ন।
হয়। উম মানে পৰিৱেশ মানে হেনেকেই হয় শিবৰাংনো নহ'লে পৰিৱেশ নহ'ব
অ, অ'। অ', কিন্তু বৰ্তমান সময়ত পৰিৱেশ শৰ বহু সমস্যা সন্মু হব লগা হৈছে। কিটো জানাই ন, আ-আ যেনে-বন ধ্বংস, বায়ু প্ৰদূষণ, প্ৰাণী প্ৰদূষণ আদি বহুত সমইচ পৰিৱেশত ফাৰ শে কৰিছে।
উম হয়। উ উ ম এইচব মানে মানুহ বিলাক ক ৰ, মানে এইবিলাক মানুহবিলাকৰ এসেছ অসচেতনতা, তাৰ পিছত বিভিন্ন ধৰণৰ অলাগতিয়াল কাৰ্যকলাপৰ ফলত এই সমস্যাবোৰ বৃদ্ধি পাবলৈ ধৰিছে। যেনে কৈ মানে আজিকালি বহুত গছ কটা টো মানে আৰম্ভ হৈ পৰিছে, তাৰপাছত প্লাষ্টিক অত্যাধিক ব্যৱহাৰ, তাৰ পাছত আৰু কল কাৰখানা আৰু মানে বিভিন্ন ধৰণৰ কাৰখানা ধুৱাই পৰিৱেশ দূষিত কৰিছে!
হয় তুমি ঠিকে কৈছা এ বেছিকৈ কব গলে গছ কটাাতটো আজিকালিৰ দিনত বহুত বেছিয়ে হৈ গৈছে ধৰা পাহাৰ এনেকুৱা পাহাৰ অঞ্চলতো মানুহ বিলাকে বাহ কৰিব লৈছে আৰু এ গছ গছনি কাট দি নিজৰ ৰ ঘৰ দুৱাৰ বনোৱা কৰিছে।
হয়, হেইটো আচলতে কইব নালাগিছিলে। পাহাৰটোক পাহাৰ হৈ থাকিব দিব লাগিছিলে। হু উ ম, যোনটো মানে পাহাৰ হেবিলাক টো জীৱ জন্তুৰ জাগা ন। হেইবিলাকত মানুহবিলাকে দশল কৰিব নালাগিছিল, হেইটো জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পেলাইছে।
অ ঠিকেই কৈছা তু মি। যে আৰু এইবিলাক গছ কাটি নে কিবা বিভিন্ন ধৰণৰ বস্তু বনোৱা কিবা- কিবি এইবিলাকৰ কাৰণে ধৰা, আমাৰ পুৰণি আৰু ডাঙৰ-ডাঙৰ গছ বিলাক মানুহে বহুত কা আ কটা আৰম্ভ কৰি দিছে, যোনটো আমাৰ মানুহ কোব ক'ব গলে, সঁচা কথা ক'ব গ'লে যে, আমি মানুহবোৰে পৰিবেশ প্ৰদূষণ কৰি আছো।
একেবাৰে মানে, উহ, মানুহ বিলাকেইটো পৰিৱেশৰ, মানে যিবিলাক হৈ আছে পৰিৱেশৰ হেবিলাকটো মানুহ বিলাকৰ বাবে মানে, মানুহ বিলাকেইটো জগৰীয়া হব! অননো কোন হব?
উম, ঠিক কৈছা তুমি। ধৰা, আৰু যেনেকৈ ধৰা, এই বায়ুপ প্ৰদূষণটো আমাৰ আ বিভিন্ন কল-কাৰখানাৰ পৰা ওলোৱা ধোৱা আ আ এইবিলাকৰ কাৰণে বায়ুতো বেছিভাগ প্ৰদূষণ হৈ আছে আৰু আ গাড়ীৰ ধোৱা আ ইট এইবিলাক
হয়। মানে এইবিলাকৰ কাৰণে হৈছে, আৰু মানুহ বিলাকে এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে, যিহেতু জীৱ শ্ৰেষ্ঠ মানুহ বুলি কোৱা হয় ত মানুহ বিলাকে মানে এইবিলাকৰ ওপৰত অলমান নজৰ ৰাখিব লাগিছিলে, কিন্তু বিভিন্ন কাৰণত নিজৰ স্বাৰ্থ পূৰণৰ বাবে পৰিৱেশবিলাকক মাৰি পেলাবলৈ চেষ্ঠা কৰিছে।
উম তুমি ঠিকে কৈছা। মানুহ বিলাকে নিজৰ সা- সুবিধাৰ বাবে বিভিন্ন ধৰণৰ প্ৰদূষণ কৰি আছে। এ দেনে যেনেকৈ ধৰা, তুমি এতিয়া প্লাষ্টিক প্ৰদূষণ। আমি যদি এতিয়া আহ প্লাষ্টিক বিলাক ব্যৱহাৰ কৰি য'তে ত'তে পেলাও, প্লাষ্টিকটো এতিয়া পচিটো নাযায় ন! হেইটো হেই যিমান দিনে দিন যায় থাকে হেইটো হেনেকৈ মাটিত তললৈ সোমাই যায় থাকে। ত এনেকৈ প্লাষ্টিক প্ৰদূষণ হৈ থাকে। ইতিয়া যদি আমি প্লাষ্টিকৰ জাগাত কাগজৰ বা হেয়ৰ বস্তু ব্যৱহাৰ কৰো, ইমান হেই নহয় ক কিন্তু আমি নিজৰ সুবিধাৰ কাৰণে প্লাষ্টিক ব্যৱহাৰ কৰি কৰি আমাৰ প্ৰদূ্ষন কৰি আছো।
হয়। মানুহ বিলাকে মানে জানি বুজিয়ে কি কৰিম নাজানো। মামে পায়, প্লাষ্টিক পৰিৱেশটো ৰোধ কৰিব লগা হৈছে আৰু মানে, এতিয়া বিভিন্ন ধৰণৰ কাগজৰ বেগবোৰ ওলাইছে যিহেতু, সেইবোলোক সেইবোৰে আমি ব্যৱহাৰ কৰিব লাগে।
অ' ঠিকে কৈছা তুমি ইতিয়া কাগছটো যদি আমি জ্বলাই দিও, ইটোত ইমান এটা ক্ষতি নহয়, কিন্তু আমি প্লাষ্টিক বোৰ যদি জ্বলাব যাও তাৰে যোনটো ধোৱা ওলাই বা প্লাষ্টিকটো যেতিয়া গেলি যায় হেইটো বহুত মানে, সেই সমস্যাই দেখাই দিয়ে হেইট টো কাৰণে ত' মাজতে বাৰু এইটো পুৰা মানে প্লাষ্টিকটো বন্ধই কৰি দিছিলে। কাগজৰ বেগ বনোৱা হেইবিলাক মানুহবিলাকে নিজে ঘৰে-ঘৰে তোমা কাগজৰ বেগ বনাইছিল বেছিভাগ দোকানী বোলে। মোৰ মতে সেইটোয়ে ভালে আছিল। অকমান অসুবিধা হৈছিল যদিও হেইট টো কমছে অ কম আমাৰ আ নিজৰ কাৰণে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আছিল, কিন্তু সেইটো আৰু ইতিয়া কমি যাই পেলাই আমি প্লা-প্লাষ্টিকৰে ব্যৱহাৰ বেছি কৰি আছো।
সেয়ে, মানে হেনেকে বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰদূষণ বুলি ক'লে মানে বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰদূষণ আহি পৰে। যেনে ধৰা, মাটিৰ পৰিৱেশ প্ৰদূষিত বিলা, আজিকালি মানে কৃষকসকলে উম ফচল বিলাক মানে বে বেছি বৃদ্ধি পাবৰ বাবে। বিভিন্ন ধৰণৰ সাৰুৱা বস্তুবিলাক প্ৰ-প্ৰয়োগ-প্ৰয়োগ কৰে, সেইবিলাকে মাটিৰ স-মানে হেইটো কমাই দিয়ে আৰু, এনেকে মাটি প্ৰদূ্ষণো বহুত হ'বলৈ ধৰিছে, সেয়ে মানুহৰ অসুস্থতাও বিভিন্ন ধৰণৰ হ'বলৈ পৰিছে।
অ', তুমি ঠিকে কৈছা, মই বহুত জাগাত দেখিছো মানুহবিলাকে খাৰ এ বাহিৰৰ পৰা কিনি আনে, কিন্তু মোৰ মতে এইটো কৰাতকে আমি ঘৰতে যোনবিলাক এ চব্জী ব্যৱহাৰ কৰো তাৰে বাকলিবিলাক আমি এনেকৈ সেহৰ গছৰ গুৰি দিলে সেইটো এটা বহুত ভাল সাৰ আৰু, কিন্তু আমি কিন্তু বেছিভাগ মানুহে এ বজাৰৰ পৰা কিনি আনে সাৰটো, এইটো আমাৰ মাটিবিলাকৰ কাৰণে ভাল নহয়, কিন্তু মানুহ বিলাকে নিজৰ সেই ফচলৰ কাৰণে এইটো কৰি আছে আৰু।
হয়, মানে এইটো তুমি এইমাত্ৰ যে ক'লা, যে কি উম, গছৰ তলত খাৰ বনাব পাৰি নিজে, মই ভাবোঁ মানুহবিলাকে সেনেকেই খাৰ ত্ৰয় কৰিব সেনেকে খাৰ প্ৰস্তুত কৰিব পাৰি, ধৰা, মাটি এডোখৰ বহুত দহ দকৈ খান্দি পেলাই তাতে হুম, ধৰা শাক পাচলি তাৰপিছত গোবৰ এনেকে জাবৰ-জোঁথৰবিলাক বিভিন্ন ধৰণৰ জাবৰ-জোঁথৰ সেইবিলাক পেলাই-পেলাই খাৰ বনাব পাৰে আৰু সেইবোৰ খাৰেই যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ইমান খাৰ কিনিবলৈ কোনো প্ৰয়োজনেই নাই, তুমি কি ভাবা?
উম, তুমি ঠিকে, ঠিকে আৰু দোকানৰ পৰা কিনি আনি নে এনে নিজৰ পইচ তাৰো খৰচ হ'ল, কিন্তু আমি যদি এতিয়া পাচ এ শাক- পাচলিৰ সেই বাকলিবিলাক বা গোবৰ বিভিন্ন, তে আমি যদি এনেকৈ নিজে হেই কৰো পইচাৰো তিয়া হেই হ', কমি হ'ল কিন্তু নাই, মানুহবিলাকে জা জল্দি জল্দি হেই পাব ফল পাব কা বা বাবে এইবিলাক কৰি আছে, যোনটো বহু সমস্যাই দেখাই দিয়ে। কিন্তু মানুহবিলাকে এইটো নাভাবেই।
হয়, লগতে আৰু মানে নিজৰ পৰিৱেশটো চাফ-চিকুণকে ৰাখিব লাগে, তেতিয়া পৰিৱেশ প্ৰদূষণটো অলপ কম হয়। আজিকালি মানে প্লাষ্টিকবিলাকো মানে ব্যৱহাৰ কৰিব লাগে এনেকুৱা নহয় সেই প্লাষ্টিক একেবাৰে বন্ধ কৰি দিব পাৰে, তেতিয়া আমাৰ চলিবলৈ দিগদাৰ হ'ব। সেই প্লাষ্টিকবিলাক মানে ভালকৈ ব্যৱহাৰ কৰিব জানিব লাগিব, চাফ-চিকুণকৈ ৰাখিব লাগিব পৰিৱেশটোত, য'তে-ত'তে পেলাব নালাগে।
উম, তুমি ঠিকে কৈছা বেছি আৰু তুমিটো বেছিভাগ ঠাইত দেখিছাই চাগে ন, মানুহে জাবৰ-জোথৰবিলাক নদীবিলাকত পেলাই দিয়ে বা এনেকুৱা সেহত পেলাই দিয়ে, এইটো বহুত বেয়া কাৰণ তাৰে পানী বিভিন্ন জাগাত যায়, ত' অ, এইবিলাক লেতেৰা বস্তু পেলাই দিয়াত তুমি আৰু বেছিভাগ কল-কাৰখানা, নদীৰ সেহত পাৰত বনাই, তাৰ পৰাও লেতেৰা পানী বা আ, অ-লাগতিয়াল আৱৰ্জনাবোৰ মানুহে তাতে পেলাই দিয়ে, এনে বহুত জাগা দূষিত হৈছে, বহুত পা পানী দূষিত হৈছে।
হয়, মানে এইটোৰ এটা জ্বলন্ত উদাহৰণ বুলি ক'বলৈ গলে আমাৰ গুৱাহাটীৰ ভৰলো নদী খনে চাব পাৰি, তাতে বিভিন্ন ধৰণৰ জাবৰ-জোঁথৰ পানীবিলাক কেনেকুৱা হৈ গৈছে, তুমি চাগে দেখিছাই, কেনেকুৱা লেতেৰা! মানে মানুহবিলাকে সেইবিলাক দেখি-শুনিও কৰি আছে।
হয়-হয় ঠিকেই কৈছা তুমি। মোৰ মতে আমি মানুহবিলাকে নিজৰ নিজৰ অসুস্থতা নিজেই বিচাৰি আছো। আমি যদি আমি নিজৰ পৰিৱেশটো যদি পৰিষ্কাৰ কৰি ৰাখো আমাৰ বি আমি সুস্থ হৈ থাকো বুলি কব পাৰি, এইবি পৰিৱেশ প্ৰদূষণে আমাৰ কিমান বেমাৰ কঢ়িয়াই আনে।
হয় আৰু মানে আজিকালি যিহেতু গছ কটাটো বেছি বেছি হৈ গৈছে, সেইটো কাৰণে আমাৰ অক্সিজেন লেভেলটো অলপমান গ্ল'বেল সেইটো মানে এইটো আজিকালি যে মানে গৰমটো যে বাঢ়িছে, সেইটো কাৰণে বেছি হ'বলৈ ধৰিছে গছ কটাবিলাকৰ বাবে, সেইবাবে গছপুলিবিলাকো এতিয়া ৰুব লগা হৈছে নিজৰ ঘৰে-ঘৰে মানুহবিলাকে।
কি কৈছা? গছ কটাতকৈ আমি য ধৰা যদি আমি কিবা কিবা কাৰণত একদম বি সেই অসুবিধাৰ কাৰণে এডাল গছ কাটোতে তেন্তে তাৰে ওচৰত আমি আৰু এডাল গছ ৰুব লাগে মোৰ মতে ক'ব গ'লে। কিন্তু মানুহবিলাকে নাই কাট কাটিব লাগে গছবিলাক কাটিছে, কিন্তু ৰুব যে লাগে এইখিনি নাই।
হে দেখাক দেখি ৰুইছে আৰু মানে য'ত ৰুব নালাগে তাত ৰুইছে, য'ত ৰুব নালাগে তাতেহে গছবিলাক কাটিছে।
সেইটোয়েটো এতিয়া আমি উম, মানুহ বিলাকক মোৰ মতেতো এইটোয়ে বুজাব লাগে যে, আমি যিমান পাৰো গছ পুলি ৰোপন কৰিব লাগে আৰু গছ কটাটো যিমান পাৰে কমাব লাগে, কেতিয়াবা একদম অসুবিধাৰ কাৰণে এজোপা বা দুজোপা কট তাতো বেলেগ, কিন্তু অলাগতিয়াল কাৰণত এনে নিজৰ সুবিধাৰ কাৰণে হাজাৰ-হাজাৰ জোপা গছ কটাটো উম, একদম ঠিক কথা নহয়।
হয়, মানে একেবাৰে এইটো উচ উচিত নহয় অনুচিত মানে গছ কটাটো উ বেয়া, সেইটো চাব লাগে আৰু চৰকাৰেও ইটো নি যে গছবিলাক কাটি আছে চৰকাৰে নিজেও জানিব লাগে।
সেইটোয়েটো, এইটো আমি অক্সিজেনৰ ল লেভেল এতিয়া ইমান কমি গৈছে কাৰ্বন-ডাই-অক্সাইড আমাৰ সিহত জলবায়ুত বেছি বাঢ়ি যাই আছে, যোনবিলাক মানুহৰ কাৰণেই কিমান ক্ষতিগ্ৰস্ত।
তাকেই কিনো কবা আৰু?
উম, দিয়া পিছে আজি এতিয়া আমাৰ সেই ইয়াতে সামৰণি মাৰিছ টো
উম, দিয়া ৰাখিছোঁ।